হেল্ল'।
অ' বলভদ্ৰ ক'?
হা?
অ' বলভদ্ৰ দাস?
অই কি কৰি আছা?
আছোঁ ৰ' এনে বহি ইয়াতে টিউচন চলিছে ৰ'।
কি?
টিউচন চলিছে। গৈ আছোঁ ৰ'।
এ, শুনাই নাই তোৰ আৱাজ, জোৰে ক' অলপ।
এতিয়া ঠিকে চলছে?
টিউচন আছে?
অ'।
কিহৰ সদায় সদায় তিউছন আহে তহঁতৰ তাতে?
কি কবি আৰু।
ত' সেইকাৰণে জিমত নাহিলেই, ধুনীয়াকে বতাহ বৰষুণ একো নাই, ৰ'দ নাই। জিমটো মাৰি গধূলি পাঁচটাতে বাৰগাৰকিং যাব পাৰিলো হয়।
উ, হৈছে দে, থ' বাৰগাৰ কি কাৰণে নাযাও মই।
ওলাবি গধূলি।
এইবোৰ বস্তু কেনচেল হৈছে আৰু। একদম দূৰ্গা পূজাত
হে, গধূলি ওলাবি।
ওলাবি দে গধূলি।
জিমৰ পৰা আহি কিনে
উ তাবি দে এই ভৰ পৰা আহ কি ননে আচ্ছা থালি ন নাই
নাই একো হয় নাই
ক
এনে জিম জ যে হাবা মানুহজনো
কি কম মান তই মানে হেৰি জিগ ভাত চাত নখা
হা মানে আজি জননা কাৰণে দেৰিকে উঠো ন দেৰিকে উঠি আনে মোবাইল চালো খাবা দি আছে খাম এতিয়া
কি এদি হাবি প্ৰ তিনি মিলি লবি ন
আাজনো কিবা বনাইছো
উ উম ঠিকে আছে। কেইটাত উঠলি আজি
নটা মানৰ পিছত
টা মই একবাৰ নটা কিবা হতলো এনে ধপনি লাগছে আকৌ শুই গেলো
আজিতিয়া ৰ'ড চ'টো নাছিল ব আ জিম দিয়া বাৰল
আকৌ নহয় তো যায় আজি আকলে মাৰিয়া।
অকণ নিজৰ ভাল লাগ
ল দিম মাতে লগ লাগে নেকি আৰু অ',
লাগে এটাল
অকলে এইগিলা বস্তু মাৰাৰ হাহক কৰিবা লাগে।
অকলে আৰু এমহা খোজ কঢ়ি যাব লাগিব।
খোচকাঢ়ি আধা লেখি যা আধা টেম্পুত উথি যা।
তই গধূলি আহিলিফালদি বিয়াাৰফালদি যাম।
ম আৰু কঠি পালি যাম আৰু ইমান ঘূৰি পাখি মই ভাল ভিতৰত দি যাওঁ নেৰিম আৰু।
এই খাল দেছ
উম মই তোক এটা কথা সুধিম বুলি ভাবি আছিলো।
সেই সিয়ানা দাদাই সাক ৰাতিপুৱাই ফোন কৰি কথা চাৰ দি কাটপি
দে আজি নুসুধো দে।
কি?
আৰু দে আজি নহদু দে।
নোহুদা নেকি?
আজি নোহুডু দে। এনে তই তই কিবা কতে। মই আকৌ নকতোই কিবা ক। জি মন‌
লগত চোফা জ্বলাই
মই কি ক'ম আৰু অ তই ক।
তই কচোন।
মই‌?
উম।
সেই কি বুলি কয় তই জিম মাৰা কেইবছৰ হল?
তয়চোন যানাই আৰু কিয় হুধীআছা?
আৰে মন আৰে নহয় নহয় মই নতুনকে অলপ জান খুজছো মই পাহৰি গৈছো তই মানে কোনটো মাহ বছৰৰ কোনটো তোমাহাত জইছিলি
মাজিয়া চৌ্বিছৰ মেত গীছিলল মে'ৰ একত্ৰিশ তাৰিখে নি
আচ্ছা মে'
উম।
ঠিকে আছে। মানে তেতিয়া পৰা তায় প্ৰটিন চুটিন লোৱাই নাই আৰু।
উহো।
হেনেকে মাৰি আছা আৰু।
উম।
উম, উ, ঠিকে আছে।
তই লৈছা প্ৰটিন?
প্ৰটিন নাই লোৱা, লোৱা নাই, একবাৰ মানে লগৰ এটাই জিমত পি প্ৰটিন টিন নাম শুনিছানে নাই পি প্ৰ'টিন?
শুনা নাই।
এই যে প্ৰি প্ৰি প্ৰটিনটো আনিছিল যিটো প্লান প্ৰটিন বুলি কয় মানে, সেইটোৰ অকল তোৰ মটৰ তাৰপিছত এ মানে ভেজ-ভেজ প্ৰটিন এইটো পুৰা। একো ফ্লেভাৰ নাথকে, সেইটো আনিছিল খাইছিলো। একদম মানে দামটো বহুত কম। হেৰি তই যদি ভেজিটেৰিয়ান হয় বা নন ভেজিটেৰিয়ানো হয় তেতিয়া ল'ব পাৰা কাম ভালে। দিব কিন্তু এইটো প্ৰ'টিনে। দামটোতো তোৰ নাইন হানড্ৰেড নে এক হাজাৰ।
কিমান কেজিৰে?
এ-এক কেজি চাগে।
সেটোত কিন্তু ফ্লেবাৰ নাই তোৰ, আটা আটা লাগে খাই কিনে।
উম।
টেষ্টটো বহুত বেয়া, কিন্তু তই যেতিয়া খাব পাৰা তেতিয়া ভাল কিন্তু বডি ভাল গ্ৰো
পচিঁছ গ্ৰামমান প্ৰটিন থাকে সেইটোতো।
ন'ল কিয় তে তই?
মই কৈছোঁ খাইছো খাইছোলে অ বেয়া লছে বহুত বেয়া টেষ্ট বহুত। খাবা নৰি একেৰাহে আৰু মই হেৰিৰ ক্ৰিয়েটিন ক্ৰিয়েটিনৰ ফেলেবাৰ নে মানে ফ্লেভাৰ নাথকিলে খাবা নোৱাৰি বস্তুবোৰ।
উম।
সেয়াই আৰু। তই ল'ব পাৰা ল'লি তই যদি মানে ষ্টেটো সহ্য কৰি খাব পাৰা।
খাবা নৰো, খাইছা বুলি আগতে কেনে লাগে।
ক'লোচোন পুৰা আটা আটা লাগে মানে আটা পানীত গিলি খালি যেনে লাগে সেনেহেন লাগিব মানে। একো-একো টেষ্ট নাই না।
উম।
সেইকাৰণে আৰু, কিন্তু যদি তই হেৰি এ-এসপ্তাহ মান খাই দিয়া তেতিয়া এতিয়া তোৰ অভ্যাসটো হৈ যাব আৰু খোৱাৰ।
এসপ্তাহ দহ দিন খালেই খাবা পাৰবি আৰু ৰেগুলাৰ।
তই সেই লগত খাবি যদি সুধা পানী লগত খাবা নৰা কিবা এইগিলা গুলকনদি চুকনদি লগতো মিলাই খাবি।
প্ৰটিন প্ৰটিন বস্তুটো গুল মিলাই নাখায় সেইটো ক্ৰিয়েটিনৰ লগত পাৰি।
অ', অ', ক্ৰিয়েটিনটো।
প্ৰটিনটো সেনেকে খাব লাগে, প্ৰটিন গুলকিন দি লগত খাবা গেলি পেটত
তই সেইত খাবি বান্দাৰ প্ৰটিনটো সেই কয় ওটছ তটচ খা তাৰে লগত চিটাই দিবি বা চেক বনাই খালি তাতে দিবি।
সেনেকে খাবা পাৰি কিন্তু অলপ টেষ্ট আকৌ ফাল্টু হৈ যাব মানে বহুত বেয়া সেই প্ৰটিনটোৰ।
উম।
তেতিয়া যদি মই সেই তেতিয়া
অ' বাকী কি কৰি আছে।
তোক সেই কি কয় এটা কথা শুধো ৰ'। এ গ্ল'বেল ইনফ্লুয়েন্স মানে কিনো?
গ্ল'বেল ইনফ্লুয়েন্স। হেল্ল'।
অ'। গ্ল'বেল ইনফ্লুয়েন্স মানে কি? হেল্ল'।
হেল্ল'।
গ্ল'পেল ইনফ্লুয়েন্স মানে কি?
কি কৈছা?
গ্ল'বেল ইনফ্লুয়েন্স।
গ'বেল ইঞ্চুৰেঞ্চ মানে তোৰ সেই আৰু, এ অসমীয়া ভাষা মানে সেই তোৰ অ'। বস্তু এটা এক্সচেঞ্জ কৰা তাৰপিছত মিডিয়া হওঁক।
উম, হেল্ল'।
অ'।
কো।
সেয়ে আৰু তোৰ ভাৰতৰ ইতিহাস উৎসৱ।
এ গ্ল'বেল এডিশনৰ লগত ইয়াৰ সম্পৰ্কটো কি?
গ্ল'বেল আৰিছানী। অ' হা কি ক'লি।
গ্ল'বে গ্ল'বেল লাইজেশচনৰ লগত ইয়াৰ সম্পৰ্কটো কি?
অ' গ্ল'বেল লাইচেন্সৰ লগত।
ক' কি গ্ল'বেল লাইচেন্সৰ সম্পৰ্ক কি হয়?
গ্ল'বেল লাইচেন্সত সম্পৰ্ক ইয়াৰ হ'ল বিশ্বয়ানৰ ফলত মানে দেশসমূহত মাজত বাণিজ্য হওঁক যোগাযোগ, হওঁক প্ৰযুক্তি, শিক্ষা। এইবোৰ মানে। আদান প্ৰদানটো বহুত বৃদ্ধি পাই গৈছে সেইকাৰণে এখন দেশৰ প্ৰভাৱ মানে, সহজে সমগ্ৰ মানে বিশ্বতে বিস্তাৰিত হয় আৰু তেতিয়া এইটোৰ ফলত।
আৰু। অৰ্থনীতিয়ে মানে কেনেকে বিশ্ববিয়াপি মানে প্ৰভাৱ সৃষ্টি কৰে। এই।
অৰ্থনীতিয়ে তোৰ হেৰি শক্তিশালী অৰ্থনীতিত মানে, যিবোৰ দ-দেশ হয় সেইবোৰে মানে তোৰ বিনি উৎপাদন। বেংকিং মুদ্ৰা এইবোৰ বস্তুৰ মানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু তোৰ
ইয়াৰ সিদ্ধান্ত মানে বহু দেশত অৰ্থনৈতিক প্ৰভাৱ পেলায়।
গ্ল'বেল ইনফ্লএঞ্চ কেনেকুৱা হয়?
তোৰ আন্তৰাষ্ট্ৰীয় সম্পৰ্ক হওক, কূটনীতিয়ে হওক, তাৰপিছত কিবা আলোচনা শান্তিৰেও কৰা হওক, মানৱ অধিকাৰ হওঁক। তোৰ মানে দেশৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আৰু।
টেকনলজিয়ে মানে বিশ্বত মানে কেনেকে প্ৰভাৱ পেলাব পাৰে?
টেকনলজি তোৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, ইণ্টাৰনেট স্পেচ। টেকনলজি। বায়'টেকনলজি, ৰবটিক্স এইবোৰে ইমানে তোৰ সমগ্ৰ বিশ্বৰ প্ৰভাৱ পেলায়াই আৰু।
আৰু যিটো সংস্কৃতিৰ গ্ল'বেল ইনফ্লয়েন্ঞ্চ মানে কি হয়?
সংস্কৃতিৰ গ্ল'বেল ইনফ্লয়েন্ঞ্চ মানে তোৰ চলচিত্ৰ হওঁক, সংগীত হওঁক, সাহিত্য ফেশ্বন। এইবোৰ বস্তুৰ মানে জৰিয়তে এখন দেশৰ সংস্কৃতিটোক বিশ্বৰ যেতিয়া বিয়পি পৰে, সেইটোকে মানে এই বুলি কয় সেইটো।
হেল্ল'।
অ', ক?
কি কলি সংস্কৃতিৰ গ্ল'বেল ইনফ্লুয়েন্স মানে কি?
এইটোতো কলোচোন, চলচিত্ৰ হওঁক, সাহিত্য হওঁক, ফেশ্বন হওক এইবোৰ মানে বস্তু। জৰিয়তে মানে